হেল্ল', শুনা পাইছা? অঁ শুনা পাইছা? আচছা কি কৰি আছা?
মানে মই এনেই ডিউটিত আছিলোঁ।
মইয়ো ডিউটিতে আছি,
আচছা, ডিউতি ত কি কৰি আছে পিছে কাম চাম হল?
এ অঁ কাম চাম শেষ হল এতিয়া, সেইকাৰণে আৰু ফ্ৰী আছো, এতিয়া কল কৰো তোমাৰ কেনেকুৱা পঢ়া কেনেক চলি আছে সোধো।
পঢ়া পাতি মানে তোমাৰ এভাৰেজ নৰ্মেল ইমান ভালো চলা নাই ইমান বেয়াও চলা নাই। তোমাৰ কেনেকুৱা চলি আছে?
ক্লাছ আৰম্ভ কৰিম বুলি ভাবিছোঁ।
আচ্ছা নেক্ দবাৰুনিিবাৰ অঁ।
অ অ কৈ আছিলো মই এটা পিচি লম কিবা অ।
পিছি লবা?
অ সেইটো ভাবি আছো, তুমি কিবা হেৰি দিবা দিবা পাৰিবা নেকি? মানে কেনেকুৱা টাইপৰ লব লাগিব।
তুমি পিছি, লোৱা যদি, পিচিটো তুমি মানে ধৰি লোৱা এছেম্বেল কৰিবা নে ডাইৰেক্ কিনিবা, ডাইৰেক্ অৰ্ডাৰ দিব নে এটা এটাকে পাৰ্ট পাৰ্ট কিনিবা তুমি?
ডাইৰেক্ট অৰ্ডাৰ দিম ডাইৰেক্ট অৰ্ডাৰ দিম।
ডাইৰেক্ট তুমি অৰ্ডাৰ দিবা আৰু।
নহয় নহয় কমপ্লিট ছেটআপ নহয়। মোৰ মনিটা, কিবৰ্ড, তাৰ পিছত মাউচ এইবিলাক আছে। জাষ্ট পি চি টো লাগে।
আটচ্ছা মানে তোমাক চি পি ইউ টো লাগে আৰু চি পি উ মানে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বুলি কয় আৰু। ফোলম্ফৰ্ম আৰু আট্চা, চি পি উ একচলি কম্পিউটাৰ মেইন, চামটো চিপিও কৰে। কি গম পাইছা? হা। কি বুলি কয় এছ পি উ তু তোমাৰ মানে কি চি প্ৰাইচ বহুত হাইও আছে ল'ও আছে চাচোন প্ৰায় দুই তিনি লাখ, চাৰি লাখ হ'লেও হ'ব।
অ মই চাইছো বহুত হাইৱেটো আছে।
ঠিক আছে। কম্পিউটাৰ তুমি যিমান ভাল কিনিবা তোমাৰ মানে সিমান পাৰফৰ্মেন্ঞ্চটো ভাল পাবা। ঠিক আছে। ধৰি লোৱা তোমাৰ এটা তোমাৰ এটা যদি ম মোবাইল আছে মোবাইল মবাইলটো তোমাৰ কি ৰেম ৰেম যিমান ৰেম বেছি কি হ'ব। ৰেম মানে ৰীড অনলি মেমৰি। যিমান তুমাৰ যিটো মানে ভাল হ'ব সিটো সিমান তোমাৰ বেছি মানে ম'বাইলটোৰ পাৰ্ফৰমেঞ্চ ভাল দিব। হেং নামাৰে, লেক নামাৰে ভালকে চলিব ন? চো এনেকা চি পি উ টো তুমাৰ মানে যিমান বেছি মানে যিমান বেছি ভাল জিবি ল'বা আৰু যিমান বেছি জিবি ল'বা আৰু
অ অ।
এক্সলি জি বি কইনা কি কয় সিটো মই পাৰো ইমান এটা ম নলেজ নাই। কাৰণ মোৰ আছিল লেপটপ লেপটপত মোৰ জি বি আছে মানে মোৰ টো যিটো আছে ষোল্ল জি বি ৰেমৰ হয়। চি পি উ এছ কে জি বি বুলিয়ে কৈ চাগে। মই ইমান এটা নাজানো বাৰু। কিন্তু মোৰ এটা অলৰেদি আগতে এটা আছিল মানে লেপ কম্পিউটাৰ এটা আছিল। মানে সেইটো কম্পিউটাৰ মানে মোৰ মানে মোটামুটি দুই বছৰ মান চলালো। ঠিক আছে। চলাইকিনে তুমি বিছনাৰ তলত ঠিকাই থৈ দিছ। তাৰপাছত মই লেপটপ ললো। মানে এতিয়া ইউজ এটা কম্পিউটাৰ মানে ইউজ কৰা নাযায় পৰি আছে বেয়া হৈ গৈছে আৰু ক'ব গলে মানে চ চাৰি বছৰ ৰ পৰি আছে আৰু ম যেতিয়া ক্লাছ মোৰ যেতিয়া ক্লাছ এইটত‌ আছ তেতিয়াই মই কম্পিউটাৰ লৈছো।
আচ্ছা।
ক্লাছ এইটত থাকোতে মই তিনি মাহৰ এটা কম্পিউটাৰ কৰ্চ কৰিছিলো। এইটো টো মই ছিক্সত থাকোতে কৰিছ কৰিছিল। আৰু কম্পিউটাৰ কিনি থৈ এনে এনে জাষ্ট চলাব কাৰণে আৰু শিকিব কাৰণে তেণে কি বুলি কয় মই তেতিয়া মানে কম্পিউটাৰ এটা লৈছিলো বাট মোৰ যিটো কম্পিউটাৰ আছিল সেইটো থ্ৰী জি বি ৰেমৰ আছিল। মানে অল্ড যুগ ন? বহুত অ য়েছ, বহুত আগৰে হয় নহ? অ' আগৰে হয়। ক্লাছ এইট, এতিয়া মই চোৱা মোৰ ডিগ্ৰী কমপ্লীট হ'ল। ডিগ্ৰী কমপ্লীট হৈ একবছৰ পুৰা পাৰ হৈ গ'ল। ম যোৱাবছৰে টু-থাউজেণ্ড টুৱেন্টি ফাইভত মোৰ ডিগ্ৰীটো ক্লিয়াৰ হৈছে। ত' মোৰ এতিয়া তোমাৰ যদি কও, এতিয়া টু-থাউজেণ্ড টুৱেন্টি-ছিক্স তোমাৰ জু-জুলাই হৈ গ'ল ঠিক আছে। চ' গুড দিন হৈ গ'ল ন? সেই, মানে ক'ব গ'লে এতিয়া মোৰ, কম্পিউটাৰটো মানে বহুত পুৰণা হৈ গৈছে। ইটো অৱস্থা নাই এতিয়া। কিন্তু মই থ্ৰী-জি-বি ৰেমৰ থ্ৰী-জি-বি ৰেমৰ যিটো কম্পিউটাৰ চলাও, বুত ভাল চলিছিল। সেইটাই মই কোনটো, কোন এতিয়া, কোন ইতি তুমি সেইটো লগ যোৱা অৱস্থা বেয়া একদম। নৰা একদম তুমি, তুমি যিটো চিপিইউ ল'বা, চিপিইউ ভালকে চেক চাবা, প্লাচ, এটলিষ্ট এইটজিবি ৰেমৰ এটা চি-পি-ইউ ল'বা তুমি।
অ' এইট জি হৈছো, আৰু মানে ডাটা দনেছৰ কাৰণে বোলে লে হেৰি লাগিব, এছ-এছ-দিটো মানে ভাল লাগিব।
য়েছ। কাৰণ, তুমি যদি ডেটা এনালিটিক্স কৰা, ডেটা এনালিটিক্স যদি কোৰ্চ কৰিছা। ডেটা এনালিটিক্সত তোমাৰ যিবিলাক তোমাৰ, আ প্ৰজেক্ট থাকিব, যিবিলাক তোমাৰ কাম থাকিব আৰু ন? যিটো তোমাৰ প্ৰজেক্ট থাকিব, প্ৰজেক্টটোত তোমাৰ কিমান ডাটা থাকিব? তোমাৰ হাজাৰ, দুইহাজাৰ, তিনিহাজাৰ ডাটা নাথাকেতো। তুমি তাতে, তোমাৰ লাখত থাকিব কোৰৰত থাকিব। চল্লিশ লাখ, পঞ্চাশ লাখ, এককোৰৰ, দেৰকোৰৰ এনেকুৱা ডাটা থাকিব। চ' তাৰ কাৰণে সেই এককোৰৰ ডাটা তোমাক কিয় থাকো জানা? চাৰি-পাঁচ জিবি ফাইল হ'ব তোমাৰ। এই ফাইল চাৰি-পাঁচ ফাইল তুমি, তোমাক দিব ন? কোম্পানীয়ে
অ'।
চাৰি-পাঁচ জিবি হ'ব। চ' সেই চাৰি-পাঁচ জিবি যদি হয়, তুমি ভাবা না, তে তোমাৰ অকমান-অকমান চিষ্টেমটো ভাল লাগিব। কোনটো তুমি এতিয়া ডেটা মেইনলী, মেইন ফ'কাছ কৰে কি তোমাৰ ডেটা এন্ট্ৰী কোৰ্চ কৰিবা ন? ত' ক'ৰ্চ কৰিলে ইমান হেভি ল'বও দৰকাৰ নাই। ইমান বেয়া লগাও দৰকাৰ নাই। মো মান মিডিয়াম তুমি ল' ল আৰু ঠিক ঠাক চলে।
অ সেইটোৱে ভাবিছোঁ। আৰু মানে এছ এছ ডি টো আপডেটৰ পিছত কৰি কৰিব পাৰি ন? সেইটো। অ সেইকাৰণে কৈছোঁ এতিয়া বাজেটটো বাজেট ফ্ৰেণ্ডলি লৈ লও পিছত মানে কৰি লম বুলি ভাবি
অ কিন্তু মই তোমাক এটা, চাজেষ্ট কৰো, তোমাৰ যদি চব বস্তুিনি আছে চিপিও আছে অ চৰি। এ ই ই মানে মনিটৰ আছে। কি বৰ্ড আছে, মাউছ আছে চ' বাকী যদি অকল অনলি তোমাক চি পি ইউ টো লা, চ, চি পি ইউ টো তুমি। আৰু ৰবা এক ছেকেণ্ড, তুমি
নহয় মোৰ আহ কি বৰ্ড আৰু মাউচ বস্তু আগ পৰাই আছিল, লেপতপৰ মানে সেইটো বেয়া হৈছিল কাৰণে দিছিলে, সেইটো মোৰ আনকলে। আৰু মোৰ মনিতৰটো এইবাৰ ললো। মই
আচ্ছা মনিটৰ টো
মনিটৰটো স্কিন হল মোৰ টুৱেন্টি ইন্সৰ আৰু হেৰু ভালে আছ সেইদিনা অন কৰিছিলো মই। চালো বেছি মানে তিন হাজাৰ ভিতৰত লৈছো আৰু। কমতে পাইছো।
মনিটৰটো লৈছা? আচ্ছা, আৰু মনিটৰ মনিটৰ পাই লৈ বেছি লাভ নাই। এই তিনি চাৰি হাজাৰ ভিতৰতে ভাল মনিটৰ হৈ যায়। মনিটৰৰ কাম একো নাথাকে ন? এতিয়া কি বুলি কৈ তোমাৰ সেই এতিয়া তুমি মেইনলি এই টাইম টো ফকাছ কৰা কি?
হম।
আচ্ছা তুমি এতিয়া মেইলিটো ফকাচ কৰা কি তুমি টো যদি কিনা টেন থাউজেনৰ মানৰ ভিতৰত কিনা মানে টেন থাউজেনৰ পৰত ভাল জি বি পাই থাকে মই জানাত আৰু।
টেন টুৱেলভ থাউজেণ্ডৰ ভিতৰতে কিনি লওক
কাৰণ সেইখিনি ভিতৰত তোমাক বাজেট কৰিব লাগিবই মানে যিমান জি নহওঁক কিয়
অঁ অঁ।
অঁ কোনটো নে আৰু তুমি চোৱা এইটো কিনিছোৱা কাৰণ তুমি এটা কৰ্চ লৈছা তেন নিক
অ অ মই পি ডাব্লিউত লৈছো ফিজি মোৰতো ছেভেন মান্থ
আচ্ছা ছেভেন মান্থৰ হয়। মানে তাৰে তোমাৰ ক কি কি আছে মানে কি কি মানে তোমাৰ টপিক কভাৰ কৰিব তাহাতে
টপিক তোমাৰ আ হেৰি আছে পাইথান আছে বিএ পাৱাৰ বি এল আছে আৰু মানে এইবিলাক আৰু এক্সেল এইবিলাকো শিকাব আৰু
এক্সেল সেক্সেল এইবিলাক আছে পাৱাৰ বি আই পাইথন আচ্ছা আৰু তোমাৰ আৰু চাগে তোমাক সেইবিলাকো শিকাব তোমাৰ আ চেস্কিক শিকাব অকমান মেথচ আছে সেইবিলাকো শিকাব কমিউনিকেশ্বন স্কিল্লটো অকমাণ শিকাব চাগে
মোৰ তাত টোৱেন্তি ফাইভ থাউজেন গৈছে চব মিলি
টোৱেণ্টি ফাইভ থাউজেন গৈছে ততে তোমাৰ চব কভাৰ কৰা হব চাগে ইখিন ইখিনি কভাৰ কৰাব কাৰণ টোৱেন্টি ফাইভ থাউজেন লৈছে যদি ইখিনি চব কৰিব মই গম পাইছোঁ মানে তুমি এতিয়া ধৰি লোৱা তোমাৰ মানে ষ্টেপ বাই ষ্টেপ শিকাব প্ৰথমতে তুমি আ ধৰি লোৱা তুমি কৰ্ছটো ললা থিক আছে বা ত ফাষ্ট কি কৰিব মানে কোনটো মানে কোনটো টপিকৰ পৰা ষ্টাৰ্ট দিবা তুমি পঢ়া
ফাষ্টটটো একদম বেছিক এক্সেৰপৰা আৰম্ভ কৰিম মই একদম ফাৰ্ষ্ট ক্লাছ যিটো আছে আমাৰ সেইটোৰ পৰাই মানে ফাষ্টটো ক্লাছৰ পৰা আৰম্ভ কৰিম
মানে তুমি কি বুলি কয় এক এপ্ৰিলত ষ্টাৰ আৰু মানে এক্সেল তটো ব এনেই আগতে চলাইছে নে নাই
অলপ চলপ পাইছো চলাই। উ
অলপ চলপ পাইছা মানে মানে মেইনল একেল কি কি কৰে তুমি গম পোৱা নেকি জানা নেকি কি বস্তু কামত কি কামত আহে
উ ধৰি লোৱা আমি চাট চাট বনাব পাৰো হোষ্টেল এক্সেল তো মানে কোম্পানীতে দৰকাৰ কাৰ হয় এইটো আৰু বহুত কামত আহ এইটো
উম তোমাৰ যদি মেইনলি যদি তুমি এক্সনৰ কথা কোৱা নহয় একচলটো এটা বৰ্তমান বহুত বেছি ইম্পতেন বস্তু হৈ যা আছে তোমাৰ ফিচাৰ যেতিয়া আহি আছে এক্সেল লাগিব প্লছ এ আই লাগিব হা এ আই তুমি যদি নিশিকা ত তোমাৰ এক্সেল দৰকাৰ নহব কাৰণ এক্সেলৰ বস্তু শিকিব লাগিব বা এ আই ডি বস জল্দি কৰিব পাৰিব এক্সেলৰ কাম খিনি বুজি পাইছো প্লাছ এ পাৰি এতিয়া তুমি কম্বাইণ্ট কৰি শিকিবা বস্তুতটো তেতিয়া তুমি যিকোনো বস্তু হওঁক তুমি পটকে কৰিব পাৰিবা ঠিক আছে আগতে তুমি যদি ডেটা লিটিক ডেটা আলিচন কথা যিটো কম মই আগতে আৰু যিবিলাক ঠিক আছে যোনে এইবিলাক কাম কৰিছিল যোনে এক্সেলৰ কাম কৰিছিল ঠিক আছে তাক যদি এটা প্ৰজেক্ট দিয়ে শ্বেয়াৰ আগতে একদিন লাগি গৈছিল দুদিন লাগি গৈছিল এটা প্ৰজেক্ট দিয়তে যদি ভাল ডেটা দিয়ে আৰু লাম্বা ডেটা এটা দিয়ে বাট সেই কামটো যে এতিয়াহে আহিল ন চৌ' সেই কামটো তোমাৰ এক ঘণ্টাৰ ভিতৰত হৈ যায় যিতো একদিন বিষয় লাগিছে ছিল দুদিন লাগিছিল কিতো বস্তু এ ঘন্টাৰ ভিতৰত হৈ যায় তুমি মানে মানে এ আইতো ইমান ইমান ইজি কৰি দিছে তুমি যিটো বস্তু একদিন মান তোমাৰ আঠ ন ঘণ্টা দুদিন দিব লাগিব আঠ ন ঘণ্টা আঠ ন ঘণ্টা মানুহে একদিননৰ কিমান আঠ ঘণ্টা কাম কৰিব কৰে ন নঘন্টা কাম পাৰে চৌ আঠ ন ঘণ্টা আঠ ন ঘণ্টা তুমি দুদিন দুদিনত তোমাৰ যিমান টাইম মানে দুদিনত ত ষোল্ল ঘন্টা টাইম দি কিনে সেইস্তুটো এ আই তোমাৰ এক দুই ঘণ্টাত কৰি দিব মানে ইমান মানে ইমান মানে ইজি কৰি পিছেতে তোমাৰ এ আই বস্তুটো চ' তুমি যেতিয়া একচেলি কি বাত তোমাৰ যিটো ক্ৰচ লৈছা পি ডব্লিউৰ তাতে মই জানা তাতে তোমাৰ এ আইৰ বস্তু শিকাব কোনটোত আছে এ আই টো সিমান ডি পি শিকোৱা নাই। আৰু ষ্ট্ৰাটিঙত বাৰু তুমি ইমান ডিপলি শিকিব দৰকাৰ নাই কাৰণ তুমি এতিয়া শিকি আছা ন বত-
অ জাছ শিকিহে আছো ফাষ্টৰ পৰা আৰম্ভ কৰি আছো।
সিনি তোমাক ক্ৰচত শিকাই তুমি সেইখিনি শিকিলা অকে। বাত তুমি এক্সট্ৰা আৰু শিকিব লাগিব এফৰ্ড দিব লাগিব।
অ এক্সট্ৰটো শিকিবই লাগিব কাৰণ ডাইৰেক্ট কৰ্চৰ পৰা চব শিকিব নোৱাৰি ন।
বোলে ৰিপৰ্ট টো নিদিয়া।
দিয়া কি বুলি কয় ঠিক আছে মই কল কৰিম দে তমাক হ'ব
ৰবা এক মিনিট হা। অ
ৰ অ শুনাচোন।
অঁ
অ বাকী তোমাৰ এইটো টো ভালকে মানে পঢ়া পাতিত মানে অকমান ফকাচ কৰা আৰু।
উম সেইটোয়ে পঢ়াত ভালকে প্ৰকাশ কৰিব লাগিব আৰু এতিয়া।
মানে ভালকে পঢ়া পাতি কৰা আৰু যাতে আগবাঢ়া আৰু। আৰু যেতিয়া নিকি এনেলে যেতিয়া হোৱা আৰু তেতিয়া পাবা কবা পাৰে আমাকো পাহৰি নাযাবা বুলি।
মই কৈছিলো চিতে তোমাৰ লাষ্ট দিনা লৈ ল'ম যদি তুমি হেৰি অলপ চাই দিবা যাতে ফটো চটো পঠাই দিম কেনেকুৱ টাইপৰ ল'ব লাগে।
ঠিক আছে মই কি বুলি কয় তোমাৰ আ চি পি অ তো আক অকমান ভাল মানে চাম আৰু মই অকমান
অ তুমি নিজে অলপ চাই কেনে মোক পঠাবাচোন কেইটা চেম্পেল কেনেকা টাইপৰ অ আছে আৰু। মই ইমান হেৰি বুজি নাপাও নহয় সেইটো চি পি অ কেতিয়াও কিনা নাই যিহেতু। আগতো লেপটপে আছিল মোৰ। সেইটো কাৰণে কৈছিলো অলপ চাবা তুমি আৰু অ অলপ ঠিক আছে।
ছা